হেল্ল'!
শুনিছে নে হীৰক দা কি কৰিছে?
শুনিছোঁ, শুনিছোঁ এই এনে আৰু অলপ ওলাই আহিছোঁ।
অ', এ, ঘৰতে আছোঁ। ক'ত ওলাই গৈছিল বা?
এনেই অলপ ঘৰৰ ওচৰত ওলাই আহিছোঁ, খেতি পথাৰ দিন ন'। দিনটো কাম লাগি পেলাই এতিয়া এনেই ওলাই আহিছোঁ আৰু অলপ।
অ', অ'। ভাল খানা খাবলৈ নেকি?
তেনেকাই বুলি ক'ব পাৰি আৰু সেই এইবিলাকে কিবা কিবি এতিয়া খাই খাম আৰু।
কোন, কোন আছা পিছে?
আমি আছোঁ, মইতো ঘৰত নাই নহয়, জানে নাই বাৰু নাজানে ন'?
উহু, ক'ত আছা বোলে বৰ্তমান?
মই এতিয়া আছোঁ তিনিচুকীয়াত।
তিনিচুকীয়ত নেকি?
উম।
ৰুম লৈ আছা নে, কোনোবা নিজৰ ঘৰতে?
এ, নিজৰ ঘৰতে আছোঁ মানে ইহেতৰ ঘৰতে আছোঁ।
আচ্ছা, আচ্ছা, আচ্ছা গেলা ন'! উম, বাকী ঘৰ? হে, হে?
আহিছে ন' এইফাল দি?
গৈছোঁ, গৈছোঁ।
অঁ।
যোৱা অহা-যোৱা হৈয়ে থাকে বাৰু, কামৰ ক্ষেত্ৰত।
অ, অ, হৈ থাকে ন!
অ, কামৰ ক্ষেত্ৰতে যোৱা হয়, সেইদিগে।
উম, উম।
বাকী, তোমাৰ ঘৰলে আৰু নাই অহা নেকি?
নাই যোৱা, নাই যোৱা, যোৱাই হোৱা নাই। যাম আৰু খেতিত লাগিব হ'লে মানে। সেইদিনা এদিন গৈছিলো, ঘূৰি আহিলো বাৰু। উম। সেইদিনা এদিন গৈছিলো, ইমান গৰমত। ঘূৰি অহাকে গ'লো আৰু, তাৰপিছত খেতি হেৰি লাগিবলৈ যাম আৰু।
উম, এই এতিয়াতো পুৰা মানুহ আমাৰ গাঁৱৰ গাঁৱত মানে চবেই এতিয়া ব্যস্ত আৰু খেতিত।
খেতি ন, উম।
উম, আমিও হে একে এই একে ৰাতিপুৱা, ৰাতিপুৱা শুই উঠাৰ লগে-লগে হাল-চাল বওগে আৰু। আকৌ কঠীয়াও তুলিব লাগে, পাছবেলা ন।
অ। কঠীয়াটো তুলিবই লাগে। আমাৰ আকৌ হেৰি, আকৌ আমাৰ আকৌ অলপ দেৰি হৈ যায়, কঠীয়াখিনি যে
উম।
অ, আৰু আম আমাৰ অলপ দেৰিকে ৰোৱা হয় বাৰু, কঠীয়াও সৰু হৈ আছে, আপোনালোককো হ'লগে আকৌ ন, বহুত দিনতে হেৰি কৰিলেনে ন।
আমাৰ অকণ মানে ধৰা, সাতাইশ দিন, আঠাইশ দিন হৈছে আৰু।
উম, উম।
এই লাহি বঢ়া, এইবিলাক কিবা-কিবি আছে। আয়তন আছে, তিনি- চাৰিবিধ মান লগাইছো।
অ, অ, কেনেকুৱা হয় বাৰু আয়তন ধানটো যে খাবলে?
উম, তাৰ চাউলটো খাবলে ভালেই, কোমল-কোমল মানে যে। মানে অলপ অ, কোমল-কোমল, ইমান মানে তোমাৰ ভাত খিনি খাবলে বেলেগ ভাতত বেলেগ মানে ভাততকৈ যথেষ্টখিনি ভাল আৰু।
অ, ভাল ন, অ। শুনোহে আইতন- আইতন লগাই বুলি যে।
অ, মানে বাকী ধানবোৰ বেয়া ক'ব অ, বাকী ধানবোৰ মানে বেয়া ক'ব নোৱাৰি।
অ।
কিন্তু হ'লেও মানে, যথেষ্ট খিনি ভাল আৰু।
অ, অ, ভাল ন, উম। ঘৰত, নাই-নাই খোৱা দেই, আইতন ধানটো যে, চাউলৰ ভাত নাই খোৱা।
খাই চাবা বোলো, খাই চাবা বোলো, কিনি খাই চাবা বোলো।
উম, উম, খাম-খাম।
যদি! অ'। হেল্ল'।
হেল্ল' অ' শুনিছে নাই?
শুনিছো শুনিছো কোৱা।
বতৰ কেনেকুৱা তাত বতৰ একদম বৰষুণ দি আছে।
ইয়াত যে- এতিয়া বৰষুণ দিয়া নাই কিন্তু বৰষুণ আহিব অলপ দেৰিকে।
অ', অ', ইয়াত আকৌ পুৰা বৰষুণ ইমান বৰষুণ ধৰাষাৰ দিছে কেনেকুৱা গৰম হৈছে দি আছে দি আছে।
আমাৰ ইয়াতো সেই দিনত বৰষুণ দিছিলে আমাৰ বৰষুণ দিছিলে দিনত এতিয়া দিয়া নাই কিন্তু। কিন্তু দিব অলপ দেৰিকে আকৌ।
কি পাব আৰু গাঁৱলীয়া মানুহ যিমান টাউনত থাকিলেও গাঁৱলৈ মনত পৰে আকৌ।
উম আৰু এ' এইটো টাইমত মানুহৰ এতিয়া লাগে বৰষুণ অলপ প্ৰয়োজন হৈ আছে ক'ব গলে গাঁওৰ পৰিৱেশত খেতি চিজন না। উম।
গাঁৱত মানে কি হ'ল থাকিয়ে ভাল লাগে।
তাকেইতো এতিয়াতো তুমি গম পাইছা চহৰৰ পৰিৱেশ আৰু গাঁৱৰ পৰিৱেশ টো।
হয় হয় গাঁৱৰ পৰিৱেশৰ ইমান কেতিয়াও হবই নোৱাৰে গছ-গছনি ন'। শিতল বতাহ উম বহুত পাৰ্থক্য মানুহৰ মনৰ পৰা আদি কৰি সবেই পাৰ্থক্য তাৰমানে।
তাকেইটো।
উম।
মানে যেতিয়া নিজৰ জেগা নিজৰ জেগা পৰা যেতিয়া অন্য এটা জেগালৈ যোৱা হয় ন তেতিয়া মানে অনুভৱ কৰিব পাৰি।
সঁচাকে মই আকৌ আগতে নোলাওঁ যে এতিয়াহে অনুভৱ কৰিছো।
উম তাকেই হয়। পিছে কিবা কৰি আছা নে'কি এতিয়া?
এতিয়া যে সেই আৰু বহি আছো বৰষুণ দিছে। হাৱা খাই আছো অলপমান নহ'লেতো ভাল হাৱা নোপাৱে বৰষুণ জাক দিছে। এই কেইদিন বৰষুণ দিয়ে ভাল হাৱা নামাৰে গৰম হৈ থাকে।
বাকী ঘৰৰ মানুহবোৰ?
আছে আছে বহি আছে।
চবেই আছে?
সবেই আছে সবে আছে।
উম খোৱা-বোৱা তো দেৰিয়ে হয় চাগে?
দেৰি দেৰি আমাৰ চাৰে দছটা ন' চাৰে নটা বাজে আৰু কেতিয়াবা দহটা বাজে আৰু ভাত খাওঁতে।
তাতে গৰমোতো বহুত।
এ' গৰম নকলেও হব। থাকিব নোৱা
যিমান বৰ -বৰষুণ যদি আজি দিছে কাইলৈ বেছি গৰমহে হব।
আ' আ বেলেগ গৰম
তাতে আকৌ মহ'ৰ উৎপাতটো আছেই।
মহৰ উৎপাত আছে গেলা। ইয়াত যিমানহে জাবৰ জোঁথৰ মানে গোট খাই থাকে নহয় গোটেই দুৰ্গন্ধ। মানে চহৰত সচাকে দেই। কোনোবা এটা ঠাই হে আমি জাবৰ-জোথৰবোৰ পেলাই দিওঁ ন, ইয়াতে ৰুমৰ ভিতৰতে ধৰা, ধৰক লেতেৰা বস্তুবোৰ পেলাই দিয়ে ন', ডাষ্টবিনত পোক ওলাই। এই বস্তু একদমেই বেয়া, গোন্ধ এটা ওলাই, একদমেই বেয়া স্বাস্থ্যৰ কাৰণে।
এতিয়া চাবলৈ গ'লে আমাৰ তেনেকা আমাৰ গাঁৱলীয়া পৰিষদ তেনেকে একো নাই।
তাকে, তাকে।
খুব কম মানে, তোমাৰ ইমান জাবৰ- জোথৰ তোমাৰ গাঁৱৰ পৰিৱেশত নোপোৱা।
তাকে, তাকে।
তাৰপিছত বায়ু প্ৰদূষণটো তোমাৰ বহুত ভাল।
বায়ুতো ইমান প্ৰদূষণ নহয়হে ক'ব লাগিব, ইয়াতেতো বায়ু প্ৰদূষণ বহুত। মানুহৰ বেমাৰো সেইকাৰণে বহুত।
উম।
বায়ু, বায়ু একদমেই মানে কি ক'ব লাগিব? পৰিষ্কাৰ নহয় ক'লেও বেয়া নহয় আৰু সেনেকুৱা। উম। তাকে, তাকে, ল'ব লাগিব আৰু।
তেনেকুৱা পৰিৱেশত মানুহৰ মানে বেমাৰ পতককে হয়।
হয়, হয়, প্ৰথম আহি বহুত বেমাৰ হ'ল দেই।
তাকেই, মোৰো মইো আগতে থাকি আহিছো তো, ময়ো সেই গম পাও।
হয়, হয়। বহুত হ'ল খজুৱতি হ'ল, তেনেকৈ খজুৱতিয়ে নহয়। হেল্ল'!
উম, অ, হেল্ল'!
কি কম নহয়, মানে ক'বলৈ ভাষা নাই।
তাতে পানী চেঞ্জ, বায়ু চেঞ্জ, চবে চেঞ্জ হৈছেতো।
ধূলিত, ধূলিত খিচ- খিচাই। তাতে চেনচিটিভ স্কিন। বহুত গৰম, বহুত গৰম, আপুনি ভিতৰত থাকিলেও অশান্তি লাগি যায়, ৰা
তকৈ তাত বহুত গৰম, বহুত
অ, ৰাতি শুই থাকোতে আপুনি মানে ইমান গৰম লাগে নহয়!
অ, আমাৰ, আমাৰ, আমাৰ পৰিৱেশত মানে আমাৰ আমাৰ এই বৰ্তমান আমাৰ শদিয়াৰ নিচিনা অঞ্চলত ইয়াততো ৰাতি হোৱাৰ লগে-লগে ঠাণ্ডা হৈ আহে।
হয়, হয়। ইয়াত নহয়, ৰাতি আপোনাৰ গৰম উঠিব, বৰষুণ দিছে নহয় গৰম উঠিব।
তাত মানে গৰমতটো বাঢ়া নিচিনা পাওঁহে।
হয়, হয়, বহুত বহুত একদম বহুত। মানে ইয়াত বহুত মানে কি হ'ল? আমাৰ এতিয়া মহলীয়া বিল্ডিং বহুত আছে, গছ-গছনি নাই। ৰাস্তাবোৰ পকা, কিন্তু গোটেইবোৰ ভাঙা, ভাল অৱস্থাত নাই ৰাস্তাবোৰ। তাতে মানে গাড়ী ইমানেই ভিৰ হয় নহয়, ধূলি-প্ৰদূষণ এনেকুৱা মানে। সেইটো কাৰণে বেছি মানে, গৰমটো বেছি মিলি গছ-গছনি কম। যিমানে আমাৰ মহলীয়া- মহলীয়া ডাঙৰ ঘৰ হ'ল সিমানে আমাৰ গৰমটো বেছি বাঢ়ি আহিব ন!
অ।
সেইটোয়ে আৰু।
উম, বাকী আৰু ঘূৰা-ফুৰা পিছে ক'ৰবাত
ঘুৰা ফুৰা ৰা এতিয়া কৰা নাই, কম্পিউটাৰ ক্লাছ থাকে বাৰু তিনদিন সপ্তাহত, সেয়াই যাওঁ।
হয়, হয়, মানুহৰ সময়ো নোহোৱা হৈছে।
যাওঁ মাজে- মাজে। গৰমৰ কাৰণে সদায় যোৱাই নহয় উম, উম, হয়, হয়। নাই, নাই পুৰণা লগৰবোৰকো লগ নোপোৱা হ'লো কি ক'ব!
সময়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত ক'তনো লগ পাবা সকলোকে। চবৰ ঠাই ভেদে নিজৰ কামবোৰো বেলেগ, বেলেগ।
তাকে, তাকে। এনেকুৱা হৈছে আৰু কেতিয়াবা
উম।
গ'লেহে লগ পাম আৰু, নাই আজিকালি বাৰু চবেই নিজৰ নিজৰ কামত ব্যস্ত ন।
হয়, হয়।
বাকী, বাকী আৰু খোৱা-বোৱা পিছে কি কৰি, কি বনাইছা?
নাই দেৰি হ'ব, দেৰি হ'ব, এতিয়া হোৱাই নাই।
কি বনাইছা পিছে?
নাই, হোৱাই নাই আমাৰ।
অ', একো যা-যোগাৰ কৰাই নাই।
যা-যোগাৰ কৰাই নাই অ', হ'বহে।
আচ্ছা, আচ্ছা, আচ্ছা। আমাৰো এই তেনেকুৱাই, যা- যোগাৰ হৈ আছে চাগে, মইতো বাহিৰত আছোঁ।
বাকী মাহঁতৰ ভালে আছে ন?
উম, ভালে চবে ভালে আছে। খেতিৰ মাজত ব্যস্ত বাৰু চবেই এতিয়া। উম।
তাকে তেনেকে ব্যস্ত হৈ থাকিব লাগে কামত, স্বাস্থ্য ভালে থাকে।
তাকে এইকেইদিন নিজৰো সেই অলপ গাটো ভাল, ভাল লাগি আছে। এক্সাৰচাইজবোৰ হৈ থাকে ন পথাৰ গ'লে।
উম, উম, হয়, হয়। স্বাস্থ্যটো ভাল হৈ থাকিলে যাওঁ, যাওঁ, যাওঁ, কেলে নাযায়নো বাৰু এতিয়া
যোৱা ন'?
উম, উম, যাব লাগে হয়। ঠিক আছে হ'ব দিয়ক তেতিয়াহ'লে ময়ো এয়া
বাৰু ঠিক আছে দিয়া, তেন্তে।
হ'ব ঠিক আছে।
বাৰু দিয়া।